আমি আজি ৰুটিনৰ ওপৰত কথা পাতোঁ নেকি অকমান।
অ' অ' পাতো দিয়া।
হয়, আ মই দৈনিক ৰুটিনৰ একেবাৰে আৰম্ভণিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, তুমি এনে কেইটামান বজাত উঠা সদায় ৰাতিপুৱা?
মই এনে নিজৰ দৈনন্দিনৰ মতে মই সদায় সাতটা বজাত উঠো, এনে যেতিয়া কলেজ থাকে বা কিবা কলেজ স্কুলৰ সময়ত এনে মই বন্ধ থাকিলে মই নটা আঠটা উঠো। তোমাৰ এনেকুৱা, তুমি কেতিয়া উঠা?
অ'হয়, মই এনে নৰ্মেলি তোমাৰ পাঁচটা বজাত উঠো, ৰাতিপুৱা পাঁচটা বজাত। আৰু কেতিয়াবা কেতিয়াবা তোমাৰ ৰাতিপুৱা জল্দি উঠিব লাগিলে চাৰে চাৰিটা হয়, আৰু একেবাৰে দেৰি বুলি কলে তোমাৰ সাতটা, সেই এইকেইটা টাইমৰ ভিতৰতে মোৰ অ' মানে উঠা যায় আৰু ৰাতিপুৱা শুই উঠি শুই উঠা যায়। হয়।
হয়। বাকী আৰু কোৱা ‌‌ নে কিবা?
অ' মই অ' আৰু টা আছিল মোৰ কথা, সুধিব লগা। অ' তুমি এনে ৰাতিপুৱা উঠি পিনে কি কৰা? প্ৰথমে কি কৰা? তুমি ৰাতিপুৱা উঠি পিনে -
অ মই ৰাতি প্ৰথম উঠি পেলাই অ মুখখন ধুম, মুখখন ধুই পেলাই অলপ কি কয় এক্সাৰচাইজ কৰোঁ। মানে যেনেকে এতিয়া এক্সাৰচাইজত মই দৌৰো দৌ দৌৰাটো আহে ৰাতিপুৱা অলপমান বাহ চোতালত যাই অলপ দৌৰোঁ। অলপমান- বে মানে কি কয়, অলপমান মানে গাটো অলপমান তন্দুৰস্ত কৰোঁ। তাৰে পিছত অলপমান তাৰ পিছত চাহ খাওঁ, চাহ খাই পেলাই নিজৰ গা কি কয় গা গাৱো ধুওঁ, গাটো ধুই পেলাই মানে কলেজ থাকিলে কলেজৰ পিছত আৰু এ কি কয়, কাপোৰ সেইবোৰ মই ইস্ত্ৰি মাৰো। তাৰছতে কলেজলৈ ওলাই যাওঁ। বাকী তোমাৰ কোৱা, তুমি ৰাতিপুৱা উঠি পেলাই কি কৰা?
অ মই এ ৰাতিপুৱা উঠি পিনে ফাৰ্ষ্টতে মই চাও আজি দিনটোত কি কি কৰিব পাৰো, তাৰপিছত মই অকমান যদি তোমাৰ বতৰটো ভালে থাকে তেনেহলে ৰানিং কৰো। আহ ৰানিং কৰো মানে অলপ ভাল ভালেখিনি ৰানিং- কৰোঁ। তোমাৰ দুই তিনি কিলোমিটাৰ দৌৰো। অ দৌৰি পিনে অকমান এক্সাৰচাইজ কৰো, তোমাৰ এক্সাৰচাইজ কৰি তোমাৰ ষ্টেচিং কৰো, তাৰ পিছত তোমাৰ ঘৰলৈ আহো, আ ঘৰলৈ আহি বিশেষ একো কাম নাথাকে বাৰু, আ চাহ খাওঁ, চাহ খাই ব্ৰেকফাষ্ট কৰো, কৰি পিনে গা ধু- ধুও। আহ সেইয়াই মোৰ ৰাতিপুৱা একেবাৰে উঠি পিনে ৰাতিপুৱা কবলে গলে।
অহ, তুমি, অই, এনে সদায় কি কয় ব্ৰেকফাষ্টত তেনে কি কয়, ম, পোৱাৰ খাদ্যত কি খোৱা?
আ, আ ব্ৰেকফাষ্টত মই কবলৈ গলে তোমাৰ, নৰ্মেলি মই অকমান আ লাইট বস্তু খাবলৈ ট্ৰাই কৰো, যেনে তোমাৰ বাদাম, কল, তাৰপিছত তোমাৰ আ ব্ৰেড সেইবিলাক খাবলৈ ট্ৰাই কৰো। ত অলপ বডিটো লাইত হৈ থাকে। আহ তেতিয়া মানে অকন তোমাৰ একটিভ হৈ থাকে ন গোটেই দিনটো, সেইকাৰনে লাইট খাবলৈ টাই কৰো। আৰু তোমাৰ?
অহ, মই কি কয় পোৱা খাদ্যত মই বেছিভাগ এ তুমি যেনেকে ক'লা পাতল পাতল খাদ্যই খাওঁ যেনেকে এ, বে, তুমি ক'লা ৰুটি-ৰুটি কি কয় এই ব্ৰেড ক'লা, তাৰ পিছত মই তাৰে লগত আৰু বা-বাটাৰো খাওঁ, নহলি, যে, নহলি জেম যি থাকে সেইবোৰ সেইও বাটাৰ ব্ৰেডৰ লগ লগাই খাওঁ। তাৰে পিছত আৰু মই হললিক্স খাওঁ, হলিক্স ন বৰ্ণভিতা তাৰ পিছত খাই পেলাই অলপ মানে দে, নিজৰ পোৱাতো আৰম্ভণি কৰোঁ, সেইটোৱে সেইটোৱে কৰোঁ। বাকী আৰু তুমি যি ক'লা তুমি এনে এক্সাৰচাইজ যি কৰাটো সদায় কৰা নে আৰু কৰা য কিমান দেৰি কৰা?
আ মই এক্সাৰচাইজ তোমাৰ কবলৈ গলে সদায় কৰো, অ ডেইলি বুলি ক'বলৈ গলে ভূল নহয়। আৰু কৰো মই বহুতখিনি টাইম কৰো তোমাৰ দুঘন্টা মান সময় হৈ যায়। আহোতে যাওঁতে বা ৰানিং কৰোতে, এক্সাৰচাইজ কৰোতে, গোটেই বডি এক্সাৰচাইজ কৰোতে তোমাৰ দুঘন্টা সময় লাগে। আৰু আহ কেতিয়াবা কেতিয়াবা অকমান কম সময়ো হয় বাৰু, যেতিয়া তোমাৰ অলপ বতৰ বেয়া থাকে তেতিয়া মই অলপ জলদি কৰিবলৈ ট্ৰাই কৰো। আৰু যেতিয়া ধৰা তোমাৰ ভাল বতৰ ভাল দিন তেতিয়া মই অলপ বেছি দেৰিলৈ থাকিবলৈ চেষ্টা কৰো। আ এইখিনিয়ে মোৰ মানে ৰাতিপুৱা এক্সাৰচাইজৰ টাইমিংটো।
হয়। ময়ো নিজৰটো ক'ব গ'লে ময়ো বেছিভাগ এক্সাৰচাইজটো বেছিভাগ এহ, কি কয় এনে এহ, গে, কলেজৰ সময়ততো কৰিলে অলপ সলকানে উঠোঁ। তিয়া মানে পাঁচটাতে উঠো, তাৰ দুই ঘন্টামান মানে কৰোঁৱেই, দৌৰায় হওক য়া কিবা বি-ব্যামে হওঁক, যিয়ে থাকে মানে কৰোৱে। সটো মানে নিজৰ ইচ্ছা মতে সে মই তেতিয়া ভবা যায় ভাবা কি আজি যদি মোৰ দৌৰিব ইচ্ছা আছে দৌৰোঁ। তাৰ পিছত এইটো মানে মই যদি তুমি সোধাটো সদায় কৰা নাই? এইটোতো এটা নিজৰ টো নিৰ্ভৰ থাকে, মানে কেতিয়াবা মই সময় নাপাবও পাৰো। এনে মই যিমান চেষ্টা কৰোৱে সদায় কৰাৰ, এইটো কাৰণে মই যিমান পাৰো মানে কৰোৱেই এইটো। বাকী
হয়। অ মই সুধিব ওলাইছিলো অ তুমি যে তুমি যে যিটো ক'লা তুমি কলেজ থাকে, আৰু তোমাৰ এক্সট্ৰা জব, এক্সাৰচাইজ ও কৰা, ত তুমি এক্সাৰচাইজ কৰি পিনে তুমি কেতিয়া মান টাইমত তুমি কলেজলে যোৱা? সেইটো কলে ভাল আছিল।
অ মই কলেজটো এনেই মোৰ থাকে নটা চাৰে নটা পৰাই থাকে এতি মই কলেজৰ ভাবাকি মই দুইঘন্টাতো পাঁচটাত উঠছো ন দুইঘন্টা কৰিলে সাতটা মান হৈ যায় সাতটা পৰা পিছত মই গা পা ধু মুখ ধুই মই ভাবা কি এতালৈ মানে মো ধুই খাই চাই লৈ লৈ হয় কি আঠটা মান চাৰে আঠটা বাজি যায় আৰু কলেজ খন মানে মোৰ কাষতে এ মই ইমান সময় নালাগে মই ত্ৰিশ মিনিট ভিতৰতে মই নিজৰ মানে মোৰ মানে সেই আছে মানে কি কয় স্কুটি আছে স্কুটিতে উঠি পালাই মই কলেজলৈ যাওঁ বাকী তুমি কোৱা তুমি কেনে সময় এনে তো সেই কৰা
হয় হয় অ হয় হয় হয় হয় আ মই আ তোমাৰ কবলৈ গলে মোৰো বেছি দূৰত নহয় ওচৰতে হয় অ জল্দিয়ে যাই পাও অ যেতিয়া তোমাৰ বন্ধ থাকে তেতিয়াাতো বাৰু বেছি দেৰিলৈকে থাক আৰু যেতিয়া বন্ধ নাথাকে তোমাৰ তেতিয়া জল্দি যাব লগা হয় আহ এইখিনিয়ে মোৰ আৰু মই এটা কথা জানিব বিচাৰিছিলো তোমাৰ পৰা তুমি হয় তুমি যেতিয়া তোমাৰ কলেজ নাথাকে তুমি যেতিয়া তোমাৰ দিনতটো কেনেকৈ তুমি পাৰ কৰা
অ যেতিয়া মোৰ কবাকি কলেজত নাথাকে প্ৰথমটো মই অলপমান গাটো অলপমান মানে কি কয় এ বেছি আৰাম দিব অলপমান দেৰিকে উঠা হয় তেতিয়া মই আঠটা মানত উঠো, উঠি পেলাই মই এক্সাইজ টো এনে কি কয় তেতিয়াই অলপমান বেছি সময় পাওঁ ন সেইবোৰ বেছিভাগ তিনি চাৰি ঘন্টামান চেষ্টা কৰো মানে দৌৰাটোৱে কৰো তেতিয়া কাৰণ ব্যয়ামটো ইমান দেৰি কৰিব নোৱাৰি ন তেতিয়া মই দৌৰো অলপমান তাৰ পিছত অলপমান এ লগেও তেতিয়া অলপমান যদি একামোৰ লগ মোৰ কাষত থাকে সিহতে যদি দূৰলৈ কৰবাত এ মানে ভাবে কি যাওঁ সিহঁতৰ লগতো অলপমান যাওঁ স তেতিয়া মানে মোৰ অলপ বোলাও হৈ যায় সেনেকে দিনটো মানে মই তিনি চাৰি ঘন্টা এক্চাইজ খেলোৱা হয় তাৰে পিছত মই এ বাকী ঘৰৰ কিবা কাম থাকিলে কৰো কলেজৰ পৰাই যদি কিবা হোমৱৰ্ক থাকে সেইবোৰো কৰা হয় সেনেকে দিনটো তাতে গুচি যায় তাৰে ওপৰত এ কিবা এ কলেজত যদি কিবা পঢ়া শুনাৰো কিবা দিছে তাতেও মই সেইটো প্ৰশ্নৰ উত্তৰবোৰ ওলাও সেনেকে দিনটো যাই তোমাৰো কোৱা তুমি কেনেকে বন্ধৰ সময়ত দিনটো মানে কটোৱা
হয় অ বন্ধ হলেতো মোৰ তোমাৰ প্ৰথমতে মই অকমান বেছি দেৰিলৈকে এক্সাইজ কৰিবলে ট্ৰাই কৰো অ তাৰ পিছত তোমাৰ এক্সাৰচাইজ কৰি আহি তুমাৰ গা পা ধুও আহ ধুই পিন ব্ৰেকফাষ্ট কৰো ব্ৰেকফাষ্ট কৰাৰ পিছত তোমাৰ অকমান আহ অকমান ৰেষ্ট লওঁ তোমাৰ কবলৈ গলে বহু বা এনে অকমান টিভি চি চাওঁ বা মোবাইল চাওঁ আহ তাৰ পিছত মই অকমান নিজৰ পঢ়া শুনা যিখিনি থাকে সেইখিনি কৰিবলৈ ট্ৰাই কৰো আহ সেইখিনি কৰাৰ পিছত মই তোমাৰ দুপৰীয়া আহাৰ গ্ৰহণ কৰো আহ দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত মই অকমান অ শুবলৈ ট্ৰাই কৰো তাতে মই গধুলী আকৌ তোমাৰ মানে ভালকে তোমাৰ একটিভলি কাম কৰো আৰু তাৰ পিছত মোৰ দিনটো শুই লৈ পিনে গধুলী আকৌ ষ্টাৰ্ট হৈ যায় দে নেক্স হয় মোৰ এনেকুৱাই দিনটো যায় আফটাৰ নোনটো
অ বাকী মই তোমাক এটা সুধিব বিচাৰিছো তুমি এনে ৰাতি কেতিয়া শুৱা মানে দিনতো গম পালো তুমি পুৱা নে পাঁচটা ছয় সাতটা ন উঠা কিন্তু তুমি কি কয় ৰাতি কেতিয়া শুৱা
হয় মই ৰাতি তোমাৰ খিনিয়ে আৰু তোমাৰ
অ মোৰো একে এঘাৰটা বাৰটাৰ মাজতে শুৱা হয় কাৰণ মোৰ দেউতা মানে আহোতে অলপ দেৰি হয় নটা চাৰে নট মানত আহে ত তেতিয়া চব মানে সেই দেউতাৰ কৰাইচোন মানে ভাত সেইবোৰ হোৱা লৈ খাদ্য বনোৱ লৈ মানে আমে এঘাৰটা বজি যায় ত আৰু খোৱা চোৱা আৰু নিজৰ কাম বোৰ মানে অ অন্ত কৰি পেলাই হুৱ লৈ মানে চাৰে এঘাৰটা মান বাজি যায় ত সেইটো আৰু আমাৰ মানে চাৰে এঘাৰটা বাৰটাাৰ মাজতে বেছিভা খোৱা হয়
হয় অ মোৰ এটা তোমাৰ প্ৰশ্ন আছিল আ তুমি এনে আ তুমি এনে ৰাতি কিমানটা মানত সময় তোমাৰ ৰাতিৰ আহাৰ গ্ৰহন কৰা
অ কিমানটা বাজত কি আহ আহা আহৰণ গ্ৰহণ কৰোঁ
হয় হয় মানে ক'বলৈ গ'লে তোমাৰ সেয়া ডিনাৰ
এ মই এইটো কোৱা যেনেকে কলোৱে দেখোন এ যি চাৰে এ এঘাৰটা মানে কি কয় দুয়টা মই কলো যে চাৰে নটাত আহি পায় তেতিয়া মাহঁতে আগতে চাহ খাই চাহ খাই পেলাই তেতিালৈ দহটা মান বাজি যায় দ তাৰ পৰা মানে ভাবা কি ভাত ভাত ইয়াৰ কিবা আমি ৰাতি এনে বেছি মানে সেই খাই বেছি মানে হেভি খাদ্য খোৱা নহয় পাতল খাদ্যই খোৱা হয় ত ৰাতি মানে সেই বেছি মানে বস্তু বনোৱা নহয় এ ভাত দালি আৰু চব্জিয়ে থাকে এইবোৰ বনাই পেলাই আমি ভাবাাকি বনোৱা আল কি এঘাৰটামান বাজি যায় আৰু বাকী আৰু ত্ৰিছ মিনিটটো খুৱাই চোৱাই বাকী বিচনা ঠিক কৰাতে লাগি যায় সেনেকৈ আহৰণ মানে ভাবাাকি আমাৰ দেৰ ঘন্টা মান লাগি যায় তুমাৰ কাত
হয় হয় অ মোৰ তম সময় বেছি নালাগে মই ট্ৰাই কৰলো যে অলপ জল্দি খাবলৈ ট্ৰাই কৰো নটা চাৰে নটা মান বজাত মোৰ হৈ যায় ৰাতি হয় অ ঠিক আছে আহ তেনে ধন্যবাদ
ধন্যবাদ।
ধন্যবাদ।